বাইদেউ।
কি কৰিছা?
এনে বহি আছো তুমি কি কৰিছা?
উম ভালে আছো বাৰু বাকি খবৰ ভালনে?
ভাল ভাল কলেজ গৈছা নেকি?
নাই নাই আজি অহা নাই ৰবা তুমি?
অ মই আহিছো অলপ আগতে যাম আৰু এটা ক্লাছে আছে।
আচ্ছা ঠিক আছে।
বাকী তুমি এই যে নতুনকৈ যে এখন অসমীয়া চিনেমা ওলাইছে সেইখন চাব গৈছিলা নে নাই। পাচপিপাং।
অ গৈছিলো ভাল লাগিল তুমি চাইছানে নাই?
মই চাম বুলি ভাবি আছো কিন্তু যোৱা হোৱা নাই ৰবা দুদিনমান পিছত যাম আৰু কেনেকুৱা লাগিল পিছে।
আচলতে মই এই চচিয়েল মিডিয়া। তাৰ পিছত এইবোৰত দেখিলো তাৰ পাছত গলো চাবলৈ ভাল লাগিছে কাহিনী বোৰ মানে আজিকালি বৰ বেচি, ঠিক ধৰণে উম সজাব লৈছে আৰু, আচলতে উ ঊনৈশ পনছাচ চনত যে ৰূপকোঁৱৰ জুতি প্ৰসাদ আগৰৱালাই অসমীয়া চিনেমা জয়মতীৰ যি, আৰম্ভণি কৰি থৈ গ'ল তেতিয়াৰ পৰা আজিলৈকে অসমীয়া, চিনেমাৰ বহুত উন্নতি হবলৈ ধৰিছে। ভাল লাগিছে আৰু চিনেমাখন তুমি চাব পাৰা চিনেমা খন মানে, আমাৰ বাস্তৱ ঘটনাৰ লগত জড়িতই তেনেকুৱা।
অ হয় হয় কৈছে ৰ যোনে যোনে মানে চিনেমাখন চাইছে। তেওঁলোকে কৈছে খুব ভাল হোৱা বুলি মানে বৰ, বৰ্তমান অসমীয়া চিনেমা খুব আগবাঢ়ি গৈছে মানে ঊনৈশ পয়ত্ৰিশ চনত। জ্যোতিপ্ৰসাদ আগৰৱালাই মানে আমাৰ অসমীয়াত। চিনেমাৰ ভেটিটো দৃঢ় কৰিবৰ বাবে প্ৰথম, অসমীয়া চলচ্চিত্ৰ জয়মতী প্ৰকাশ মানে, উলিয়াইছিল তাৰ পিছৰে পৰা। চলি আছিল ঠিকে কিন্তু মাজতে বাৰু অলপ মানে বন্ধ হৈ গৈছিল আৰু মানে চিনেমা সিমান হোৱাই নাছিল। ন, এতিয়া আকৌ মানে অসমীয়া চিনেমা নতুনকৈ ষ্টাৰ্ট হ'ব লৈছে। জুবিন দাও, তেনেকে অসমীয়া চিনেমাক আগবঢ়াই নিলে। জুবিন দাৰ ৰৈ ৰৈ বিনালে খনো বহুত ফেমাচ হ'ল। তেনেকে বহুত কেইখন এতিয়া ওলাইছে আৰু এইখনো চাব যাব লাগিব ৰহ।
একদম সঁচা কথা কৈছা দেই, মানে আগৰ চিনেমাবোৰৰ তুলনাত য এতিয়াৰ চিনেমাবোৰ বেছি উন্নত হৈছে যদিও, আগৰ চিনেমাবোৰ কিবা বেছি ভাল লাগিছিল, চব অ, ধুনীয়া একদম ৰ, আছিল বস্তু বোৰ, ডাইৰেক্ট খুৱাইছিল কিন্তু আজিকালি অলপমান, বেছি ইডিটিং আৰু বেছি হেৰি হৈ গ'ল। যান্ত্ৰিক হৈ গ'ল, চব।
অ, সেইটয়ে আজিকালি মানে কি কি হ'ল চব, বেছিভাগ কেমেৰাৰ বাহাদুৰিতে দেখাই দিয়েচোন বহুত। মানে বিভিন্ন ধৰণৰ তোৰ ইডিটিং কৰে, তেনেকে ভালো লাগে বাৰু হ'লেও মানে যিটো পুৰণি অসমীয়া একদম, যিটো চিনেমা আছিল সেইটোৰ মানে সিমান এটা নাই, তথাপিও এতিয়াও বৰ্তমান খুব ভাল লাগে আৰু। আৰু তোৰ মনত আছে নে, যেতিয়া জুবিন দাই, মিছন চাইনা আৰু কাঞ্চনজংঘা বনাইছিল, তেতিয়া যে মানুহে উধাতো খাই একেবাৰে তোৰ চিনেমা হ'ললৈকে চিনেমা চাব গৈছি অ, আৰু তেওঁৰ মানে কি জুবিন দাই যেতিয়া চিনেমা বনাই, তেওঁৰ মানে, আহ চিনেমাৰ যিটো মিউজিকৰ ক্ৰিচটো সেইটো মানে একদম বেলেগ ধৰণৰ আৰু। সকলো মানুহে মানে, আহ মিউজিকৰ সেইটো চাব কাৰণে সকলোৱে যায় মানে কিমান ভাল লাগে ন, জুবিন দাৰ যে কিমান ধুনীয়া ধুনীয়া মিউজিক বনাই আৰু সকলো মানে বেলেগ বেলেগ ধৰণৰ।
আৰু এটা কথা জানানে, আজিকালি যে চিনেমাবোৰ আহিলে কলেজ, ইউনিভাৰ্চ ত, আদিত প্ৰমোচন কৰিবলৈ আহে।
হয়।
প্ৰচাৰ কৰিবলৈ আহে, আচলতে সেই প্ৰচাৰৰ আৰম্ভণিটো জুবিন দাৰ মিছন চাইনা, ফিল্ম খনৰ পৰাই আৰম্ভণি হৈছিল বুলি শুনিছো মই।
অ, সেইটো হয়, কাৰণ জুবিন দাই মানে বহুত বছৰ পিছত তো তেনেকে চিনেমা উলিয়াইছিল ন, চিনেমাতো অহাই নাছিল তোৰ দুহেজাৰ সোতৰ চনত মিছন চাইনাখন, আহিছিলে। আৰু তেনেকে জুবিন দাই মানে মানুহৰ মাজত বা সকলোৰে মাজত, প্ৰচাৰ কৰিবৰ বাবে তেনেকে সকলো কলেজে, স্কুলে গৈছিলে আৰু।
অ, হয় ঠিকে কৈছা আৰু মিছন চাইনাখনৰ, মিছন চাইনা খনত সময়তে মানে এই ফিল্ম বোৰ হাউছফুল হোৱাৰ তেতিয়াৰ পৰা আৰম্ভ হৈছিল।
অ, হয় হয় মানে তোৰ এতিয়া বৰ্তমান জুবিন দাৰ কাৰণে আমাৰ অসমীয়া চিনেমাৰ কিন্তু মূল ভেটি সেইটো এতিয়া মানে ভালকৈ আকৌ গড় লৈ উঠিবলে সক্ষম হৈছে, জুবিন দাৰ কাৰণে। মাত্ৰ, তেওঁ যিখিনি মানে অসমীয়া চিনেমাত অৱদান পাঠ বঢ়াই গ'ল বা অসমীয়া অ, তোৰ গানত মিউজিকত, অৱদান আগবঢ়াই গ'ল সেয়া আৰু মানে সকলোৱে ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে দেচোন, মানে ভাল ভাল আকৌ চিনেমা বনাব লাগে।
হয়, কিন্তু আ-আগতে যিবোৰ ডাক্তৰ ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা এইবোৰৰ পৰিচলনে যিবোৰ চিনেমা বনাইছিল যেনে অভিনিষ্ণা তাৰ তাৰপিছত হালধীয়া চৰাই বাও ধান খাই। সেইবোৰৰ মানে ক্ৰিয়েটিভিটি আৰু চিন্তা ইমানে গ ভিৰ আছিল যে গোটেই পৃথিৱীৰ আগতে প্ৰমাণ কৰিছিল কিন্তু মানে আজিকালি ন নতুন পৰিচালক আৰু ক'লা কুঁহুদীয়া চিনেমাৰ টেকনলজি আৰু মেকিং ষ্টাইলটো একেবাৰে সলনি কৰি পেলাইছে।
একদম মানে কি হৈছে আগতে তোৰ অসমীয়া চিনেবোৰত আমাৰ যিটো অসমীয়া সংস্কৃ সংস্কৃতি কি থলুৱা অহ, মানে আৱেগ বা আমাৰ যিখিনি অসমীয়া জাতিৰ যি মানে যিখিনি কৰিছে আৰু। সেইখিনি মানে খুব মানে ৰব ভাৱে দাঙি ধৰা হৈছিল, আৰু মানে কোনো যান্ত্ৰিকতা বা নতুন কেমেৰাৰ বাহাদুৰি দেখুওৱা হোৱা নাছিল। কিন্তু বৰ্তমান এতিয়া সকলো চিনেমাত তেনেকুৱাকেই বাৰু সেই কৰা হয়, তথাপিও বাৰু সময়ৰ লগতে পৰিৱৰ্তন হ'বতো লাগিবই, যদি এনেকেই মানে ভালদৰে আৰু আগুৱাই যাব পাৰে, তেনেহলে ভৱিষ্যতলৈ আৰু বহুত ভাল হ'ব অসমীয়া জগতখন।
কিন্তু, ক'বলৈ গ'লে আগৰ-আগতকৈ আজিকালিৰ চিনেমাবোৰ বেছি চাফ চিকুণ আৰু কাৰিকৰী কামবোৰ বেছিকৈ দেখা পোৱা যায়। আৰু এটা কথা হ'ল যে, দি এচ লাৰ কেমেৰা বা অন্য বেলেগ বিভিন্ন ধৰণৰ কেমেৰাৰ সহায়ত, আজিকালি মানে অহ, বেছি-বেছি ভালদৰে শ্বুটবোৰ ল'ব পাৰি আৰু লগতে উম, বেছি ৰিয়েলিষ্টিক দেখা হয়, যেন আমি সচাকৈ সেই জগতখনত উপস্থিত আছো, তেনেকুৱা দেখি আৰু।
অহ, সেইটোৱে মানে, তোৰ অহ, এহ, তাতো বহুত ধুনীয়াকৈ কৰে ন' সেইবিলাক বা শ্বুটিংও ভালকৈ কৰে, আৰু সকলো মানে পৰিপাতিকৈ, তোৰ আহ, তোৰ কাপোৰৰ পৰাই হওঁক, বা এটা যি মানে দৃশ্য দেখুৱাব, সেই দৃশ্যটোত মানে সম্পূৰ্ণৰূপে দাঙি ধৰে আৰু। একদম মানে একো খোট নথকাকৈ গতিকে, অহ, ভাল লাগে বাৰু, মানে একদম যেন চিনেমাখনত আমি নিজেই মানে অহ, অনুভৱ কৰিব পাৰোঁ আমি নিজকে, তেনেকুৱা লাগে আৰু।
সচাকৈ আৰু আমি অকল ফোনতে সোমাই থাকো, ভাষাৰ চিনেমা, ৱেব চিৰিজ, এইবোৰতে আমি আম বিজি থাকো, লগতে অকল মোবাইলটোতে আমি ফিলিম চিলিম চাওঁ আজিকালি বেছিভাগ, কিন্তু হল'লৈ গৈ, চিনেমা গৃহলৈ গৈ, চিনেমা উপভোগ কৰাৰ দৰে অনুভৱটো এক সুকীয়া অনুভৱ, আমি বেছিভাগ সময় মানে মোবাইলতে যিহেতু সোমাই থাকো, কিন্তু মাজে মাজে যেতিয়া অসমীয়া নতুন ভাল-ভাল চিনেমা আহ, মুকলি হয়, তেতিয়া আমি হল'লৈ গৈও চাব লাগে।
উম, সেইটোতো হয়ে বাৰু মানে মোবাইলত বা টিভিত, তেনেকে আমি চাইতো সিমান এটা ভাল নালাগে। যেন, আৰু হল'বোৰত যদি আমি চিনেমা ওলালে চাব নাযাওঁ, তেনেহ'লে হল'বোৰো মানে তেনেকৈতো বহুত কেইটা হল এ বন্ধ হ'ল। গ'ল ন' গৈ মানে মানুহবোৰে চাব নাযায় চিনেমা হলত। আৰু অসমীয়া চিনেমা যিহেতু বহুত বছৰ ধৰি তোৰ ওলোৱাই নাছিলে তোৰ সেই অ' অ' নাই কমেও তোৰ দহটা, বিছটা বছৰমানে ভাল চিনেমা একো ওলোৱা নাছিলে অসমীয়া জগতত গতিকে এতিয়া নতুন, নতনকে ওলাই আছোঁ। আমি সকলো মানুহে সহযোগ কৰি একেলগে চিনেমা হলতে চিনেমাবোৰ চাব লাগে আৰু তেতিয়াহে মানে অ'সকলোৰে মানে উৎসাহ বাঢ়ে ন' যে ভাল হৈছে বা চাব লাগে তেনেকুৱা হয় আৰু ভাল লাগে।
শুনিবলৈ পাইছো এইবাৰ বোলে ককা-দেউতা নাতি আৰু হাতী ফিল্মখনৰ আকৌ পার্ট টু ৰিলিজ হ'ব
অ'হয়, হয় ইয়াতেতো চবতে পোষ্টাৰ লগাইছে অ'অহা ত্ৰিছ জুলাইত তিনি তাৰিখে তোৰ মুক্তি পাব সেই চাগে
অ',
তোৰ প্ৰিমিয়াৰ চটো চাগে বোকাখাতত যে নতুনকে এটা হল বনাইছে তাত তে মুক্তি পাব চাগে প্ৰিমিয়াৰ খন।
তুমি চাবলৈ যাবানে?
অ'মাই চাব যাম বুলি কৈ আছে যিহেতু সম্পূৰ্ণ তিয়াল্লিছটা বছৰৰ পিছত এইখন চিনেমা আকৌ আহিছে গতিকে চাবলেতো মন যাবই দিয়াচোন আৰু এখন মানে খুব ভাল চিনেমা আছিল এইখন তোৰ বহুত পুৰণা চিনেমা দে ইমান বছৰ আগতে গতিকে পুৰণা উম, এক্টৰ, এক্ট্ৰেছ বিলাকো থাকিব ভাল লাগিব আৰু চাই।
অ'শুনিব পৰা মতে যতিন বৰাৰ নতুন ৰিলিজ হ'বলগীয়া চিনেমা অগ্নিবান খন কিবা কাৰণত বন্ধ হৈ পৰিছে বোলে
অ' সেইখনতো তোৰ কেতিয়াবাই ৰিলিজ হৈছিলে কিন্তু কিহৰ কাৰণে বন্ধ হ'ল নাজানো আৰু।
কিন্তু উম, বহুতৰ মুখত শুনিছো যে চিনেমা খন বোলে বহুত ভাল হৈছিল চাবলে।
হয় নেকি তাতো অ' অ' ছোৱালী এক্ট্ৰেছ কোনবা আছিল মই সিমান গম নাপালো মানে সোনকালে বন্ধ কৰি দিলে এদিন নে দুদিনে চলিলে হলত।
উম, তাতে হেৰি আছিলে অ'প্ৰীতি কংকনা আছিলে বুলি শুনিছো আৰু য যতীন বৰা, ৰবি শৰ্মায়ো মাজতে দুই, এটা ছট অভিনয় কৰা বুলি শুনিছোঁ।
বৰ্তমান তোৰ অসমীয়া চিনেমা জগতত নতুন অভিনেত্ৰীৰ ভিতৰত প্ৰী-প্ৰীতি কংকনাই মানে ত' মানে ভাল, ভাল চিনেমাত এতিয়া অভিনয় কৰি আছে তোৰ ৰুদ্ৰখনতো তাই তেওঁৱে আছ ছিল আৰু এতিয়া ককা দেউতা নাতি আৰু হাতীত তেৱেঁ আৰু অগ্নিবানখন যদি তেওঁৱে আছিল মানে, তেওঁ ভাল হৈছে আৰু চাগে ন সকলোৱে আঁকোৱালি লৈছে সেইকাৰণে চবতে ভাল ভাল ৰ'ল বোৰত‌ পাই আছে।
অভিনয় বহুত ভাল মই আগৰ পৰাই তেওঁৰ প্ৰতিটো চিৰিয়েলে হ'ওক বা মুভিয়ে হ'ওক স্বাস্থ্য তেওঁ অভিনয় বহুত নিখুত ভাৱে কৰিব জানো?
অ আৰু তেওঁৰ মানে কিবা এটা বেলেগ মানে মানে তোক কিবা এটা ভাল লাগে আৰু মানে আলু তেও আৰু খুব ধুনীয়াকে চৰিত বোৰ কৰি, কৰে, দেখিলে ভাল লাগে চিৰিয়েল হওঁক বা মিউজিক ভিডিঅ বা চিনেমাতে সকলোতে ভাল লাগে আৰু
হয় হয় আচলতে আমি যিদৰে অসমীয়া চিনেমা অসমীয়া সাহিত্য কবিতা ভাল পাওঁ ঠিক তেনেদৰে মানে অসমীয়া চিনেমাও আমাৰ জাত টোৰ বাবে এটা দাপোন স্বৰূপ যত আমাৰ জীৱনৰ সঁচা কাহিনীবোৰ দেখুওৱা হয় আৰু উ মানে যিহেতু নতুন অসমীয়া চিনেমা তেনেকুৱা নাহেই, সেইবাবে নতুন চিনেমা এখন আহিলে আমি অসমীয়া মানুহবোৰে অত্যন্ত সেই চিনেমা খনক অকনমান চাপৰ্ট কৰিব লাগে আৰু চাবলৈ যাব লাগে হললৈ।
হয় হয় একদম ঠিক কথাই কৈছা। মানে আমি সহযোগ কৰিলেহে আৰু ভৱিষ্যত তলে আগবাঢ়ি যাব ন এই চিনেমাৰ ক্ষেত্ৰত গতিকে আমি সকলোৱে মানে মিলি কিনে যাব লাগে চিনেমাবোৰ। কেনেকুৱা হৈছে কি হোৱা নাই অলপমান মানে তেনেকে ৰিভিউট দিলে মানে ভাল পায় আৰু চবে উৎসাহ পায় আৰু তেনেকে আৰু আগতে আগলৈ যাতে ভাল ভাল চিনেমা কৰি যাব পাৰে তেনেকুৱাই আৰু ন।
হয়। এটা কাম কৰিম দিয়া নতুনকৈ ৰিলিজ হ'ব লগীয়া ককা দেউতা নাতি আৰু হাতী টু খন আমি একেলগে গোট গোটেইবোৰে মিলি চাবলৈ যাম, কি কোৱা?
অ', অ' নিশ্চয় হ'ব দে যাম জুলাইৰ তিনি তাৰিখে ৰিলিজ হ'ব যেতিয়া আমি সময় পাই তেতিয়া যাম দে।
উম, ঠিক আছে এতিয়া ৰাখিছো দিয়া।
অ' ঠিক আছে দিয়া ময়ও ক্লাছ কৰিবলৈ যাওঁ আৰু এতিয়া।
অ' হ'ব পাই।